শুনিছানে?
অ', শুনি আছোঁ।
অ'
এই মাহীয়ে ভাত বনাই আছে ৰ'বা।
হয় নেকি, মাহীয়ে ভাত বনাই আছে?
অ' অ' মাহীক দিম বাৰু, হেৰি মাহী মানে ভাত বনাই আছে বৰ্তমান।
একো নাই, তোমাৰ লগতে আজি পাতো কথা।
তাকে ন
অ'
উম, কোৱা।
খবৰ ভাল?
ভাল ভাল, তোমাৰ?
আছোঁ, ভালে।
ভালে আছা?
উম, আছোঁ, বাকী মাহীৰ
মাহীও ভাল-ভাল, মহাও ভালে আছে।
এইয়া, ডাঙৰ বাবু-সৰু বাবু?
এ, বেকগ্ৰাউণ্ড চাউণ্ড গ'লে কিবা ক'বা দেই।
নাই নাই, একো চাউণ্ড অহা নাই।
অ' অ', ডাঙৰ বাবু-সৰু বাবু দুইটা শুই আছে সিহঁতি।
অ', আজি ইমান জল্দি শুলে যে?
অ', মানে সিহঁতি দুইটা টোপনি গ'ল পুৰা, মানে হেৰিটো লগাই দিছে, কি আছিল এইটো? এ কুলাৰটো লগাই দিছে, সিহঁতি পুৰা টোপনি গৈছে।
হয় নেকি, ভালেই।
আৰু সৰুটো একদম শুই আছে সন্ধিয়াৰ পৰা। উম, নাই উঠা।
অ', আজি মানে ইমান দিগদাৰ দিয়া নাই?
আ ইমান দিগদাৰ নিদিয়ে কিন্তু মাজে মাজে অকমান দিগদাৰ দিয়ে। তাক মানে, মাজে মাজে মানে হেৰি আগফালে লৈ লৈ গান গাব লাগে মানে। উম মই গান গাই গাই হেৰি কৰি থাকোঁ যে ই যে বহুত ভাল পায়।
আচ্ছা গানৰ চকী হবই।
উম সি সি কিমান গায় মোৰ লগত গান।
উম সি মই যে গান গাই গান গাও যে, সি যে এনেকে মই যে তাৰ হাতকিতা ধৰি ধৰি নচোৱাই থাকো ন, ত সি নিজেও সি নিজেও টিকিয়াই টকিয়াই মানে, এনেকে গান গায়। আজি যে মোৰ লগত সমানে সমানে টিকিয়াই আছে জানানে?
হা,
অ', মোৰ মানে মোৰ মনত পৰিলে মই মালে ভিডিঅ' কল কৰি দেখালো কিন্তু, মই তোমাৰ কথা নাভাবিলোৱে। সি কি কৰিছে জানা, মই মই তাক আহ এনেকে কৈছ ন, সি এনেকে চিঞৰিছে
আচ্ছা,
পাৰিছে মই অকমানিক আ বুলি কওঁ ন সি আকৌ যে আহ অ', এনেকে চিৰেকিিবওঁ
তাৰ লগত কিবা কিবি কথা পা া থাকিবা আহ নহয়।
ই একেৰাহে মই মই কথা পাতি থাকোঁ শিখ কথাইে কৈ থাকে সি হাঁহিয়ে থাকে। উম, সি বহুত স্মাৰ্ট সি বহুত স্মাৰ্ট আৰু বহুত এডভান্স হয়।
তাকেই ভালেই তেনেকে হ'ব লাগে।
অক মে গ যে এ কথা নাই বতৰা নাই গোটেই ৰুমত একে পোক এগাল মান সোমাই গৈছিলে হা পোক বিলাকে যে য'তে ত'তে ইমান কামৰিছে জানানে ত তাৰ পিছত বেবিবিটো যে বিচনাত শুই আছে, তাৰ পিছত বি আমি আৰু দেখা নাই যেতিয়া আমাকো কামুৰিবলৈ লৈছে এতিয়া দেখিছোঁ বেবীতোৰ হাতত কামুৰি যে মূৰত আছে এটা এনেকে যে গোটেই মই যে কি কাণ খনত সোমালে বুলি, মই ইমান ভয় খাইছিলোঁ।
আঠ আঠুৱ খ খৰুো আঠুৱ পায় ন এ লগ নে
তাকে এইেইবিলাক মানে এ, সেইবিলাকত এতিয়া আৰু ই ফিট নাহিব ন। ইয়াৰটো মানে ভাল নালাগিব তাত থাকি।
ডাঙৰ আঁঠুৱা লাগিব।
তথািপ তাত থাকি ভাল নালাগে তাৰ।
ইমান আমি ইমান
এতিয়া উশাহ নাপাব ন
অঁ কিন্তু, আৰু উ মহৰ আৰু পোককেইটাৰ কাৰণে ভয় লাগে বাকী
উম নহয় সি শুলে আমি এৰি থৈ নাযাও নহয়, ওচৰতে বহিয়ে থাকোঁ।
উম কেতিয়াবা কেতিয়াবাটো যোৱা যায় ন।
কেতিয়াবা এদিন যোৱা যায় আৰু।
ইতো তুমি আছাঁ বুলিহে মাহীয়ে একো দিগদাৰ পোৱা নাই।
তাকেহে।
উম।
নহয় মানে মই এ ধৰা পিছতো মাহীৰ মাক কাম কৰা মানুহজনী থাকিবই ন মহা নোহালৈকে তাই থাকে।
আচ্ছা।
তাৰ পিছত মহা থাকিব। ডাঙৰ বেবী আছে নহয়, ডাঙৰ বেবী থাকিব।
উম!
কোনোবা নহয়, কাৰোবাক থৈ মেলিয়ে যায়।
উম!
উম!
আৰু কি বনাইছে আজি?
আজি মাহীয়ে বনালে, আঁ এগ কাৰী বনাইছে।
এই কাৰী বনাইছে নেকি?
উম, এগ কাৰী বনাইছে। তাৰপিছত, মই অলপ, গাখীৰ আছিলে মানে। আৰু এক লিটাৰ মানেই, আছিলে গাখীৰ। তাৰপিছত মানে, মই ভাবিলোঁ! এ, আমাৰ ইয়াত, আমাৰ ঘৰত মানে, গাখীৰ আঁ খাবলৈ মানুহ নোহোৱা হৈছে। তাৰপিছত, মানে কি হয়, ডেইলি-ডেইলি আধা লিটাৰ, ডেইল লিটাৰ এনেকে আনি, আনি দিয়ে ন'। মানে, খাবলে, কোনো নাখায়ে, আমাৰ গাখীৰ বুজিছা! ত' মানে, গাখীৰ খিনি মই ভাবিলোঁ যে! হেৰি, ফালি -মেলি হেৰি, কৰোঁ বুলি। তাৰপিছত সেইটো, বেকগ্ৰাউণ্ড পৰা একো যোৱা নাই, ন'।
নাই, নাই, নাই।
অ' অ'! মানে সেই, মই ভাবিলোঁ! গাখীৰ খিনি ফালি লৈ, অ'! কি আছিলে এইটো? পনীৰ বনাই থৈ দিওঁ বুলি। তাৰপিছত যে, এনেকুৱা হেৰি দিলোঁ, কি আছিলে এইটো? কি কয়? অ'! নেমু দিলোঁ। গাখীৰ খিনি মানে, অলপ উতলি থাকোঁতে এনেকে, নেমু নেমুৰ ৰস দিলোঁ মানে, তাতে নেমু ৰস দি লৈ পেলাই, গাখীৰ খিনি ভালকে ফালি ললোঁ। ফালি লৈ মেলি মানে, প্ৰথমতে চেকনি তেনেকে, চাকি-মেলি, তাৰপিছত আকৌ, কাপ কাপোৰত চাকি মেলি, এতিয়া মানে, ওপৰত কিবা এটা দি থৈ দিছোঁ।
অ'! ফ্ৰিজ, ফ্ৰিজত থৈছা?
অ'! ফ্ৰিজত।
অ'! তেতিয়া ভালেই।
উম, উম, উম।
উম, উম, উম।
মানে ভালকে, কিন্তু, চানা খিনি ভালকে ধুব লাগিছিলে, বেছি ভালকে ধুবলে নাপালোঁ। মানে, পানী দি বহুত ধুইছোঁ। কিন্তু, ঘঁহি-ঘঁহি ধুবলৈ নোৱাৰিলোঁ।
নাই, নাই, একো নাই। বেছি ঘঁহি-ঘঁহি ধূলে বেয়াহে। তুমি, অ'! যেতিয়া বনাব, যেতিয়া বনাবা, তেতিয়া অলপ, এনেই ধুই ল'বা। উম!
ভাইটিৰ কাপোৰত বনাইছোঁ, জানানে?
ভাইটিৰ কাপোৰ। উম, কটনৰ কাপোৰ নাছিলে?
পেলাই। অ'! কাপোৰ বিচাৰি নাপায়, লৈ পেলাই ভাইটিলে, কাটা ধুতিয়ে দি দিছোঁ।
অ'! ঠিকে আছে, ভালে! এইটো ছুটিৰে ন' বেয়া নহয়তো, ভালেই।
উম!
আমাৰো, মাজে-মাজে এনেকুৱা কৰে, গাখীৰ ফাটি গ'লে।
উম, উম। তাকে, এসাজৰ হ'ব আৰু।
অ'! ঘৰত বনোৱা, পনীৰ খাই মজাই বেলেগ, খোৱা মজাই বেলেগ!
উম!
মোৰ বেকগ্ৰাউণণ্ড পৰা, কিবা চাউণ্ড গৈছে নেকি?
নাই যোৱা।
মানে, ফাইটাৰ চলি আছে।
ভিনদেউ গ'ল?
ভিনদেউ গল পথাৰত কিবা কাম আছিলে। ৰাতিপুৱা ডিউ অ, ডিউটিৰ পৰা বাহিৰে-বাহিৰে গৈছে।
তুমি কি নেহাবাৰ লগত ফুৰচা।
অ, অ হয়,
তাই কি কৈ আছে?
তাই দুষ্টামি কৰি আছে, শুৱাই নাই আজি।
নেহা বাই কি কৰিছে?
নেহাবা এতিয়া আঠুৱা লগাই আছে।
ভাত খালা?
হেল্ল',
পাইলবাক মানে কথাটো কোৱা হ'ল নেকি, বাৰু মোলে ফোন-চোন নকৰা হল যে?
কোনটো কথা?
নেহাবাই কলে চাগে। উম,
মই এইটো গম নাপাম দেই?
নহয় তুমি নেহাবাক কৈ দিলা ন' নেহাবাই ক'লে তাইক।
জানো তেখেতে কৈছিলে। তেতিয়া মই এইটোৱেটো তুমি যিটো কৈছা।
নহয়-নহয়। মানে, তাই মোক তেনেকে কোৱা কথাটো তুমি নেহাবাক কৈছিলা?
নহয়-নহয়, তেখেতে মোক ফাৰ্ষ্ট কৈছিল ন।
নেহাবাই-নেহাবাই ফাৰ্ষ্ট কৈছে যে, মোক এনেকে কৈছে বুলি? সেইটোতো তুমি কৈছা ন', মোকতো তুমি কৈছিলা?
ৰ'বা-ৰ'বা অ, কোৱা এতিয়া কোৱা?
নহয় সেইটোতো তুমি কৈছিলা ন? মোক যে তুমি কৈছা বুলি।
অ, ময়েই কৈছিলো, পিছত তেখেতে ফাৰ্ষ্ট কৈ লৈছিলে তাৰপিছত মই কৈছোঁ অ, মোৰ-মোৰ পৰা।
অ, অ, নহয় মানে বেকগ্ৰাউণ্ডত হিন্দী কোনোবাই কৈ আছে নহয়।
অ, মায়ে কৈছিলে।
অ অ অ কোৱা-কোৱা?
উম, এয়াই আৰু ইমান ভাল নহয় ন তেনেকোৱা কৰাতো।
নহয়-নহয়। কিন্তু অ, পাইল বাৰে মোক একেবাৰে কল নকৰা হল, কিজানি নেহাবাই কৈ দিছে?
অহ, টাইমো নাপায় ন কোনো।
নহয় মানে এনেই হলেও সুধে ন পইচা কেতিয়া হেৰি হব।
সেইইটো মই গম নাপাওঁ, মই আহোৱে দেৰিকে।
উম,
সেইটোৱে। জল্দি আহিলেও মানে ইমান হেৰি নহয় আৰু মোৰ ৰুমত। যাই থাকোঁ।
উম, উম,
উ
আজি হেৰি গ'ল? আজি কেটাৰিং বুক কৰি আহিলো নহয়।
আচ্ছা-আচ্ছা।
উম, বহুত বেছ অ', ইয়াতে ওচৰতে, দৌল গোবিন্দ মন্দিৰ আছে নহয়। দৌলগোবিন্দ মন্দিৰৰ ওচৰতে। তাতে বুক কৰি ল'লো, নাই নাই একো শব্দ অহা নাই।
আচ্ছা, আচ্ছা, তেন্তে ভালে দিয়া নইজ আছে মানে।
অ', তাকে। আৰু কোৱা, মহা আহা নাই?
মহা আহিছে।
আহিলে নেকি?
উম।
উম।
বেবীতো যে শুই থাকে, শুই থাকে, ভাত খোৱা টাইমতে খাৰ পায়।
অ', হয় নেকি, এই উঠিলে মানে এতিয়া।
নাই উঠিবলে ধৰিছিলে আকৌ যেনিবা, মই এনেকে হেৰি কৰি মেলি খুৱাই থৈ দিছো।
অ', ভালেই কৰিছা।
পিছে ভাত খোৱা টাইমখিনিতে উঠে জানানে, ই চাগে গোন্ধ পায়।
অ', তাকেই হ'ব পাৰে দেই।
ই আপোনৰ ভাত খাবলে লাগে, ই কিমান উৎপাত লগায়।
অ', ইও লগাই।
উম।
মই তোমাক কোৱা নাই, ই বহুত এডভান্সাৰ ভাল। কি ডক্টৰেও কৈছে কি সিদিনাখন যে ডাক্তৰৰ লগত কথা পাতি আহিছে তুমি জানা।
হম।
উম, মই তোমাক পোৱা নাই নেকি?
নাই।
আৰে ই ডাক্তৰকে মুহিত কৰি দিলে, মুহিত ত কৰি দিলে।
হয় নেকি?
উম, ডক্টৰক ইমপ্ৰেচ কৰি আহিছে ই।
বাহ।
মানে ই কৰিছে জানা, মানে তাক যে বেজি দিবলৈ নিলে যে, অইন বাচ্ছা বিলাকে কান্দিছে। উলিয়াই আনিব লগা হৈছে, বেজি দিবলৈ নিদিয়ে আমাৰ ই আৰু ডক্টৰলে চাই চাই, হাঁহি হাঁহি কথা পাতি আছে।
হয় নেকি?
ডক্তৰক কৈছে, অহ, আহ, উম এনেকে আছে।
ই বেজি দিয়াতো গমো নাপালে চাগে ই।
নাই কান্দা নাই তাৰপিছত যে তাক যে এনেকে হাইটটো জোখাবলৈ কাৰণে নিছে। তাক মানে এনেকে, ৱেইট আৰু হাইট জোখাই নহ।
অ'।
তাক মানে হাইট জোখাবলৈ মানে মানুহ এটাই এনেকে নিলে নহয়, সি মানুহটোক কলাৰতে ধৰি লৈছে।
হয় নেকি?
অ', তাৰপিছত কি কৰিছে জানা, মই অ', ক'লাৰতে ধৰি লৈছে, এনেকে মানুহটোক যাবলৈ নিদিয়ে মানে।
তাৰপিছত আৰু?
তাৰপিছত ডাক আকৌ আহোতে মানে ডাক্তৰ যে ডাক্তৰনীজনীলৈ চাইছা হাঁহিয়ে আছে, কথায়ে কৈছে, একেৰাহে বোলে কথায়ে কৈ থাক দেখিলা?
আচ্ছা, হয় দেখি
উ, ডাক্তৰনীজনী কৈছে ডাক্তৰনীজনী কৈছে দেই। আ, মানে ডাক্তৰনীজনীয়ে কৈছে বা ই ইমান এডভান্স। ই ইমান হেৰি এ, ই এতিয়াই কথা কয় এনেকে
বা।
উম।
নহয় ডেঞ্জাৰো হ'ব।
উম, ডেঞ্জাৰ।
হয়। ই ইয়াক ই ডাঙৰ হ'লে তোমালোকৰ তাত লৈ যাবা।
তাকেহে।
অ'।